শুনি পাইছে, অ', হেল্ল'।
নমস্কাৰ।
নমস্কাৰ।
অ', আমি কি বিষয়ৰ কথা পাতিম, আপুনি ক'ব পাৰিব নি।
অ'। এটা টপিক লৈ আমি কথা পাতিব পাৰে, আপুনি ভাবিছেনে এনে কিবা টপিক।
ময়োটো এনকে ভাবা নাই। তথাপিও আমি অ' কথা পাতিব পাৰে। অ'।
উম।
আপুনি এ এনায়ে দৈনিক জীৱনত কাম কৰা এইগিলা কথাই পাতিম নাকি?
আমি কি কাম কৰোঁ উম, কি কাম কৰোঁ, কি কাম নকৰোঁ অ' কামৰ বিষয়ে অলপ কথা পাতিম।
উম।
অ এনে
দে আপু আপুনিয়ে আৰম্ভ কৰক দে আপুনি কি কৰে
অ মই বিজনেচ কৰো কৰি ভাল পাওঁ আৰু মই আহ চাকৰি বিষয়ে বেছি ভাল নাপাওঁ তথাপিও দে ইণ্টাৰভিউ ইন্টাৰভিউ দে তথাপিও মোৰ ইমান ইণ্টাৰষ্ট নাই আৰু মোৰ হিচাপত অহ অ চাকৰিত চাই আহ কি কয় এইটো বিজনেচত বেছি পইচা আছে আৰু সেইটো কাৰণে মই আহ বিজনেচ কৰি ভাল পাওঁ আৰু চাক কৰি কৰিলে মানে এ বেলেগৰ আন্ডাৰ বা এহ পুৰা টাইম আম আমি দিব লগা হয় কিন্তু বিজনেছত আমি আহ নিজামত এ কৰবা পাৰে আৰু আৰু অহ নিজৰ মতে চলবা পাৰে এ চাকৰি কৰিলে তো মানে সদায় ৰল বাই ৰোল আমি যাবা লাগব ন অ অকল চানডে হ'লে চানডেত বন্ধ থাকিব বাকী অন্য দিনত কাম কৰিয়ে থাকিবা লাগবা লাগা হয় আৰু কি কয় এইটো অ মানে বিজনেচ বা বেপাৰ লে নিজৰ মতে চলব পাৰে আৰু বা আজি মোৰ মন যোৱা নাই মই আজি থাকিম এনেকুৱা থাকবা পাৰে কিন্তু চাকৰি কৰিলে এনেকুৱা নঅৰে আৰু সেইটো কাৰণে মই বিজনেচ বেছি ভাল পাওঁ।
অ', ঠিকে আছে, সেইটো হয় মানে চাকৰি কৰি লে আমাৰ কি হয় এটা নিয়ম থাকে না চাকৰি চাকৰি কৰিলে এটা টাইমত আপ আপুনি যাবা লাগিব তো না যেনেকুৱা ন পতাম পৰা চিনেমা চাৰিটা বা তিনিটা তিনিটাৰ লগে এনেকা অফিচ অফিচ থাকিব অফিচ টাইমটো আপুনি কি কয় সেটো মেইনটেইন কৰিবাতো লাগিবহে তেতিয়াহে চেলাৰীটো আপ আপোনাৰ আহিব
উ অহ আহিব উম
আৰু আপোনাৰতো চেলাৰি পৰা কাটি যাব এনেকা হৈ থাক আৰু মানে নিজৰ কাম বিলাকো এৰি এৰি যায় আৰু কেতিয়াবা আৰু বিজনেছ টো হ'ল নিজে নিজে ন যদি বিজনেছ কৰিব পাৰে আ সৰু হ'লেও বা কিবা ষ্টাৰ্ট আপ নিজৰহে। বেছি ভাল হয় আৰু। ময় টো ভাবোঁ মানে নিজকে এ টাইম দিব পাৰে। কেতিয়াবা আপুনি যদি কি হইটো।
উম।
আপুনি যদি কাম কৰিব মানে মন আ মন যোৱা নাই। তেতিয়া আপুনি মানে আ নেঘেলিঅ হৈ যায়। বা এনেকুৱা মানে টাইমটো নিজৰ কাৰণে পাই যায় আৰু কিন্তু চাক কৰিয়েত আপুনি জাহা বাই লাগব ইহঁতৰ এনে।
অ', হেল্ল' হেল্ল' হেল্ল'
আহিলে, অ, হেল্ল'
শুনা পাইছে আপুনি?
অ', মই মই শুনি আছোঁ, আপুনি শুনিছেনে মোৰ মাতটো?
অ', শুনি আছো, আপোনাৰ লগৰ কোনোবা আছে নেকি?
আহ নাই। কাবাৰ মাত, খুনি পাইছে নেকি আপুনি?
আপোনাক পাৱাৰ কাৰণে সুধিছোঁ আপোনাক।
অ', নাই, সেইটো মানে
এনেই আপুনি কি কাম কৰি ভাল পায়?
কি কাম কৰি ভাল পায় সেইটোতো, মই কি ক'ম আৰু? অ', মোৰ হবি বিলাকটো আছে, যেনেকা কি কয় এইটো? বাট, ট্ৰেভেলিং, পেইণ্টিং এইবিলাকটো ভাল পাওঁ আৰু মই। এনেই, সেইটো আৰু।
এনে আপুনি নিজৰ আহ নিজৰ হাতৰ কাম আহ কৰে না কিবা, এ পাৰ্লাৰ চালাৰ কৰবা পাৰে না আপুনি?
অ', পাৰ্লাৰটো নকৰোঁ মই। আমাৰ কি কয় এইটো, আহ সৰু কৈ বহুত জৰলি বনাই না, এনেকা সৰুকৈ বিজনেছ আছে আৰু আমাৰ।
জৰলিৰ বনাই মানে কি কয় এইটো সোণৰ
খোনা চোনা বনাই যে পিন হা পিন্ধা অ, এনেকা আৰু। ডিজাইনিং টাইপৰ, আমাৰ এইটো। তাকে, আছে দুজনমান ছোৱালী আছে মোৰ লগত, সিহঁতৰ লগ আমি মিলি পেলাই এনেকা কাম কৰো আৰু।
অ ও আপোনাৰ বিজনেচ চা। আপোনাৰ অঞ্চলতে আছে আৰু ন?
অ',
আপোনাৰ নিজৰ জাগাতে আছে আপোনাৰ বিজনেছ? অনলাইন বিজনেচ, হয় নেকি?
অনলাইনৰ, আমি অৰ্ডাৰ পঠাবা পাৰে আৰু। আৰু কি ইহঁতে পাৰ্লাৰ, ইহঁতে মানে, আমাৰ পৰা অৰ্ডাৰ ল হৈ আৰু, আমি দিয়ে আৰু সিহঁতক। উম, ছোৱালীবিলাক যায় থাকে না পাৰ্লাৰত।
পাৰ্লাৰত, এনে আপোনাৰ তাত কাম কৰে এতিয়া ন' দুইজন ছোৱালী?
অ', আমি তিনিজন হয়।
এনে কেনেকুৱা চলবা পাৰে ন' এইটোৱে দি?
এ চলবা পাৰে মানে এতিয়া টো, বেছি দিনো হোৱা নাই, আহ ঠিকে ঠিকে চ চলি আছে আৰু পিছত লগি কি কৰা যায় ভাবিম আৰু।
আপোনালোকে মানে ডিজাইন কৰে ন', ডিজাইন কৰে ন'?
অ', কালাৰিং, ডিজাইন এনেকা আমি কৰোঁ আৰু।
এনে কৰবাত ক্লাছ লৈছিল নে আপুনি?
ক্লাছটো মই লোৱা নাছিলো নিজৰে, নিজেই শিকিছিলোঁ মানে কেনেকা কৰবা লাগে। সেইটো অলপমান শিকি লৈছিলো মই ক্লাচটো এনেইে স্পেচিফিক কেলে ক্লাছ লোৱা নাই আৰু সেইটোৱে আৰু।
উম।
আপুনি কিবা কাম কৰে নেকি?
মইও এটা সৰু বিজনেছ কৰি আছো বৰ্তমান। এনে আমি ডাইৰেক্ট বাৱৰ বিজনেচ কৰি আছো। এইটো বহুত চলছি নাই কেইদিন। এতিয়া বৰ্তমান এইটো এদি চলি আছো আৰু বৰ্তমান আৰু চেষ্ট- টা কৰিছো বেলেগ দোকান দিবলৈও এতিয়া দোকানো বনাই আছো। আমাৰ অঞ্চলত। এই দোকানতটো হ'ব তাৰপিছতটো এটা বিজনেচ থাক'ব। এনেকে চলাই যাম বুলি ভাবছি আৰু জীৱনটো পিছলৈকে কি হয় নাজানো। এতিয়া বৰ্তমান মোৰ চিন- এটা ধাৰাইছিনে আৰু আপোনাৰ এনেই আহ চাকৰি কৰা ঠাণ্ডা বা ইচ্ছা আছে ন নাই?
চাকৰি কৰাটোতো কি কয় ত একজামটো দি আছিলো। এইবছৰত অলপমান গেপ লৈছোঁ আৰু মই। অ সেইটো
এ নাই। এপ্লাই চেপ্লাই কৰি থৈচে।
এপ্লাই মই এতিয়া কৰা নাই।
উম।
অ এপ্লাই মই এতিয়া কৰা নাই আগতে কৰিছিলোঁ। নাই এতিয়া কৰা নাই মই। অ' চাম ৰ'। কৰিম চাগে মই।
উম।
এতিয়া
পালেতো ভালেই চাকৰি পালি নিজ এটা চেকুৰ থয় আৰু। চেকুৰ হৈ থাকে।
খৈযল অল মানে লাগি গৈছিলে মোক মানে সেইকাৰণে এতিয়া অলপমান গেপ লৈছোঁ আৰু। এতিয়া ভত-
ঠিকে আছে গেপ ল'ব নালাগে আপোনাৰ যদি ইচ্ছা আছে চাকৰি কৰিব আপুনি চেষ্ট-
বাকী চব মোৰ ভা ভালিছ চলি আছে ন সেইকাৰণে বেছি হেৰিও নাই।
উম ঠিকে আছে।
প্ৰেছাৰো নাই আপুনি কিবা এনেকা এক। এক্সামৰ কাৰণে
নাই একজামতটো মই মইয়ো দিছিলো একজাম তথাপিও মই ইমান চেষ্টা কৰা নাই আৰু। এক্সামতো দে নহলে আৰু। উম তেততেও মানে ঘৰত মানুহ এটা গালি দিয়ে না এইটো কাৰণে দিব লগা হয়। কিন্তু ইচ্ছা নাই আৰু বেছি।
ইচ্ছা নাই ঠিকে আছে মানে আমাৰ স্ব- চাইটিৰ মানে এটা মেণ্টেলিটি আছে আৰু ন চাকৰি থাকিবা লাগিব এনেকা। বিজনেচ এদি কি হ'ব এনেকা ভাৱে আৰু ন বহুতে
ভাৱে এইটো কাৰণে। চাইলও কি হয় কি লাষ্টলেও
অ'।
কওক। এপ্লাইটো কেতিয়া আহিব? পুলিচৰ।
অ' নিউ পুলিচৰ না কি ক- অ'- এইটো ফৰেষ্টৰ কাৰণেও আহিছে চাগে ন'
নাই, ফৰেষ্টৰতো এ- কিবা চলি আছে ন' ইণ্টাৰভিউ, বি টি চিৰ কাৰণে। বিদেশী বাহিৰ কাৰণে অ' নাই, মই কৰা নাই। ইচ্ছা নাই মোৰ এইবোৰ কৰবা। বেলেগ ইচ্ছা আছে কিন্তু
ফিজিকেল টেষ্ট কিবা-কিবি থাক কেনা, সেইবিলাকতো মোৰো ভাল নালগে আৰু। খোজকাঢ়িবা নোৱাৰোঁ আৰু ময়ো। মন নাযায় এইবিলাক।
অ' ঠিকে আছে। আপুনি অ'- ভাত-চাতটো খালে চাগে?
হ'ল। আমাৰ টাইমো হৈছে দে ন'?
উম, টাইম হৈছে ন'? ঠিক আছে। পিছত লগ পাম। পিছত কথা পাতিম। ধন্যবাদ।